আহ।
হেল্ল'
অ ভাল নে?
অ।
অ এ আছো বুইছে।
ভাল নে তোমালোকৰ ঘৰ চবৰে।
মোৰ ঘৰৰ চবৰে ভাল ভাল ভাল ভাল মাহঁতৰো ভাল এতিয়া মাহঁতে ভাত পানীত লাগি আছে।
অহ। অ ভাতত এতিয়া সময়টোতো সেইটোয়ে আৰু ভাতত লগা সময় বাৰু।
সেইটো ভাত এই ভোল ভাজি। তাৰ পিছত ভেণ্ডি এনেকে কৰি বনাইছে। তাৰপিছত দালি আৰু ভাত দালিয়ে আৰু আজি কালি ধৰক।
উম উম উম।
সেইটো কাৰণে বাকী আপোনালোকৰ আপুনি কি বনালে?
মই বনোৱা মানে আধা হৈ আছে আধা কৰিব লাগিব এতিয়া আৰু। এ চব্জি খিনি হৈছে ৰুটিহে খাব। গতিকে অঁ আঠকেইটা মাৰি কিনে গৰমে গৰমে খাব যে। আটা গিটা মাৰি থোৱাওঁ আছে ভাজা নাই মানে ভাজি দিম আৰু। কম মানুহ সেইটোৱে নালাগে নালাগে নালাগে। চব্জিটো হৈ থাকিলে পটকে হ'য়। বেছিভাগ ৰাতি আমি ৰুটিয়ে খাওঁ। এনে গৰম হলেও ৰুটিয়ে খোৱা যায়।
অ ৰুটিটো ভালে বাৰু ৰুটিটো ভালো। মই যে জানে নে এই গৰমৰ কোবত একে ধূপ। কেদুকে ঠাণ্ডা পানী খাই থাকোতেই গৈছে ফ্ৰিজৰ পানী।
ফ্ৰীজৰ পানী নাখাবা দেই। ফ্ৰীজৰ পানী সঁচাকে নাখাবা অ মোৰ মাজতে খাই লৈ পেলাই খাই বেমাৰ হ'ল। প্ৰথম যে গৰম কেইটা ৰ'দ কেইটা মাৰিছিলে এতিয়া নাখাও হলেওঁ দেই। উম মানে এনেকে। গোটেহোপায় পৰিলোঁ বৰষুণত।
হয় হয় হয় শেষ হৈ যোৱা যায়।
এনে নকবা আৰু গৰমত মানে বেমাৰ হোৱা বুলি ক'ব। ক'লে কি কম আৰু।
এ হেৰি এইটো কি কয় মানে কি আছে মানুহ। আমাৰ মানে মামা ঘৰ মোৰ মামা ঘৰ নগাঁও চাইদেহে।
অ।
তাকে মানে যোৱা কথা এটা হৈ আছিলে। তাৰপিছত বোলো। এই মানে কি হয় আমাৰ আইতাৰ তিথি পৰিছে। এ অলপ দিনৰ পিছতে অ মামাহঁতৰ। আইতা তাকে তিথি পৰিছে এ বহুত দিন যোৱা নাই মানে। তাকে মামাহঁতে মাতি আছে মানে নাহাই হ'লে তহঁতি। সেনেকে বুলে এতিয়া তাকে যাম যাম বুলি ভাবি আছোঁ অ। এ তাকে তাকে যাব লাগিব।
সেইখিনি সে আৰু তাৰপৰা তাকে তাৰপৰানো কিমান দূৰ হয় আৰু।
তাৰ পৰা কিমান দৰ সেইটোয়ে তাকে গৈ লৈ পেলাই। অকমান ঘূৰা ফুৰাও কৰিব লাগিব। আৰু চাব লগা বস্তুও বহুত আছে। আৰু আপোনাক বহুত দিন লগ কৰা নাই।
তাকেইতো ন কেইদিন দেখাওঁ নাই।
লগ কৰিব লাগিব অঁ মানে কি হ'য় চব। চব ফালৰ পৰা দিগদাৰ মানে এ নহ'লে নগলে মানে। মাও কিবা কাৰণত যাব নোৱাৰি ইফালে কঁকাল বিষ সিটো বিষ সিটো বিষ সেনেকে থাকে। নগ'লেও নহয়গে
উম।
আকৌ বেয়া হ'য় ন বহুত দিন নোযোৱাকেও আছোঁ মাতি।
কিয়নো মামাৰ ঘৰ বুলি ক'লে আৰু। উ মায়েকৰ ঘৰৰ লগত এটা মানে ভাগিনীহঁতৰ এটা সম্পৰ্কটো এটা আচৰিত আৰু টানতটো। উম
তাৰ পিছৰ পৰা এই হেৰি এইলোকয় বৰদোৱাৰ পৰা আহিমগে।
অঁ বৰদোৱাৰ অঁ বৰদোৱালৈ এতিয়াতো অহা নাই ন।
নাই নাই নাই নাই নতুনকে হেৰি কৰ পৰা যোৱা নাই ফটোয়ে হেৰিয়ে দেখি আছো বাৰু।
আম গৈছিলোঁ বহুত ভালকে বনাইছে দেই। বহুত ধুনীয়া হেই ত ম বহুত।
চাব লগীয়া বহুত আছে দেই আমাৰ এতিয়া ইয়াত বহুত উন্নত কৰি পেলালে বহুত ভাল ব্যৱস্থা।
সচা ক অসমত বহুত হেৰি বনাই পেলালে গম পাইছ।
অ সেইয়াই এই ভালেই হৈছে ন আমাৰ কাৰণে ভাল হৈছে এইখিনি ভাল। কৰিছে। তাকে মানে মামাহঁতৰ ঘৰলে গলে তালৈ যাব লাগিব বুজিছে। তাম ভাবিয়ে আছো যাম যাম বুলি। কাৰণ আইতাৰো তিথি নগলেও নহব। অ সেইটোৱে কথা। গ'লে মানে আপোনালোকৰ তালে যাম আৰু আপোনাৰ লগতো মোৰ কাম অলপ আছে।
অ আহিবা আহিবা আকৌ সেইদিন অহাও নাই দিয়া তোমালোক দেখাই নাই গোটেইদিন।
ত কটামান লৈ আহিম গে গৈ। পেলাই মই। এই নাই আচাৰে পা আপোনাৰ কিমান অযু- -বস্তু আছে মানে কি জানানে। আপুনি যে মোক এই আচাৰ দিছিলে যে এবাৰ।
আহ
মই আকৌ ঘৰলৈ লৈ গৈছিলো নহয় ঘৰত। তাতে তেতিয়া পঢ়ি থাকো পঢ়ি থাকোতে এ তেতিয়া আমৰ আছ- সেয়া আচাৰ দিছিলে, তাৰ পিছত মানে কি হ'ল। মোৰ এই সখীজনী আহিছিলে আমাৰ ঘৰলে তাই খালে, তাই মোক কৈ আছে ন খাই মাৰিছে তই কেতিয়া আনি দিবি কেতিয়া আনি দিবি বুলি। অ তাই আকৌ ঘৰ মানে আমাৰ ঘৰৰ ওচৰতে
ওচৰতে অ।
মানে হেৰি এইটো কি বুলি কয় ঘৰৰ ওচৰতে হয় সেই ওচৰতে। তাই মানে মোক কৈয়ে আছে তই কেতিয়া আনি দিবি কেতিয়া আনি দিবি। তাৰপিছত আৰু তাকে বোলো আমাৰ মানে অৰিজিনেল ঘৰৰ ওচৰত। তে আৰু। অ তাৰ পিছত তাৰপিছত তাই এতিয়া সিহঁতৰ আমাৰ ঘৰ অৰিজিনে ঘৰলৈ গ'লে আকৌ নহ'লে খেদা খাম নহয় মানে মই ভাত ভাদ মাহত আকৌ তালে যাব লাগিব। তাত তিথি পৰে নহয় আকৌ আপুনি চাগে শুনিছে আকৌ কালীয়া দমন ভাওনা হয়। শুনিছ-
তোমালোকৰ সেইফালে তোমালোকৰ সেইফালে আগত কৰিছা তুমি। কৈছা কৈছা বহুত ডাঙৰকৈ হয় ন। বহুত এংক হয় মই বাৰু চোৱাৰ সৌভাগ্য মোৰ ঘটা নাই বাৰু।
বহুত মানি হয় দেই বহুত মানে বহুত মানে মানে মানুহে।
তাকে ভালে কৈ থাকিলে যাম বাৰু ভগৱানে।
আহি একে নিশ্চয় আহিব আৰু কি জানানে এই মানে ধৰক। যেইটা ৰাস্তা আছে সেই নামঘৰ বাগ বা নামঘৰৰ বাগ মানে এ মানে তিনিআলি এটাতে নামঘৰ ভাগ দেই।
অ
এই নামঘৰ ঘ মানে তিনিটা ৰাস্তা যোন ফালে গৈছ- সেই তিনিওটা ৰাস্তাত এক কিলোমিটাৰ মান আঁতৰলৈকে চাকিয়ে জ্বলায় মানুহে।
অ, তাকে চাগে সেইকেইদিন উৎসৱ মুখৱ পৰিৱেশ হৈ থাকে বৰ ভাল লাগিছে।
পুৰা ক'ব নালাগে আৰু আপুনি বিশ্বাস কৰক হাজাৰ হাজাৰ মানুহ আগমন। হাজাৰ হাজাৰ চাকি জ্বলে।
সেইটো সেইটোৱে তোমালোকৰ সেইফালে বৰ ভাওনা বিলাক বৰ ধুনীয়া কৰে অ।
বহুত ধুনীয়া বহুত ধুনীয়া আৰু মানে সচাকে কৈছো মুচনৰ পৰা আদি কৰি সমস্তখিনি।
এ সঁচাকে চাবলগীয়া মই মোবাইলতে চাইছিলো সে- ভালৰ ভাওনা যোৱা বছৰ নহয় তাৰ আগৰ বছৰ মোবাইলত দিয়ে নহয় কিছুমানত তেনেকে হেৰি ব ভাল হলে কিছুমানে এনেকে অ তাৰ পিছতে মইতো অবাত হৈ গৈছো মোৰ মানে অসমীয়া ভাওনা শুনা টান এটা আছে যদিও আজিকালি চোৱাই নহয় আমি যেতিয়া সৰু হৈ আছিলো তেতিয়া তোমাক কি ক'ম আমাৰ নামঘৰ ৰভা নামঘৰ বুলি এটা মানে আমাৰ ভাওনা খ নামঘৰে আছে এনে বৰণামখৰ ভাগ সেই কীৰ্তন ঘৰ ভাগ সেই ভাগ ভাওনা পৰা নামঘৰ ভাগ ধৰক মানে ৰভা নামঘৰ বুলি কয় তাৰপিছতে তাত যে যাওঁ মা দেউতাহঁতৰ লগত যাওঁ খুৰা এজনে আকৌ আমাৰ পুৰা বায়ৰ নাছিলে মজাই আমাৰ ককা আছিলে হেৰি গায়ন বায়ন দুইটা তাৰপিছতে যাও যে খুৰাাৰ লৰা দুটা আছে মানে মোককেই সৰু সিহঁতে সিহতো যাব টোপনিয়ে থাকিব শিব লাগে তথাপিতো যাব মইতো এবাৰ মত আছে মই এনেকে টোপন টোপনিয় এনেকে ডুপিয়াই আছো সৰুতে তাৰপিছত এনেকে দিওঁ আকৌ মাহঁতে এনেকে খুচিয়াই দিয়ে হেই আকৌ আগতে আমি মাটিত বহিহে চাইছিলো গম পোৱা নে নোপোৱা
অ অ এতিয়াও মাটিত পোহে বাৰু মানুহে মানঘৰ ভিতৰত বহে বহে বহে আৰু মানে কি জানে ন সেইখিনি জেগাৰ মানুহখিনি বহুত মানে সেইকেইদিনত ল'ৰা ছোৱালী খিনিও বহুত হেৰি সক্ৰিয় হৈ থাকে মানে বহু একো বেয়া বস্তুৰ প্ৰতি হেৰি নহয় বা আনকি মাছ মাংস একো একো নাখায় ঘৰত তেওঁলোকে কোনো ধৰণৰ
ধান কৰ দ
মানে সকলো লৰা ছোৱালী ঘৰতো মানুহে নিয়ম নীতিৰে থাকে মানে
বহুত ভাল কথা এইটো এই বৰ মানে দেখি আমাৰ এইভাবে মাজে মধে মে কৰে এটা মানে কেতিয়া কৰে জানা ভাদ মাহত আৰু সেই শংকৰ উৎসৱতটো পালে নহয় আমাৰ শংকৰ উৎসৱটো আহিলে তেতিয়া পা হেৰি নাটক পাতে কিবা ভাওনা পাতে তাৰপিছত আকৌ হেৰিটো কি ক আমাৰ ফাকুৱাতটো পাতে আনকি ভাওনা গম পাইছো নাই
আহ
নাই উ তেনেকুৱা কিন্তু এতিয়া চাবলৈ যাবলৈ তাৰ মানে সেই মোৰ মা ঘৰৰ মানে মোৰ জন্মৰ গাও খনৰ কথা কৈছো আৰু কিন্তু সেই হেৰি বলাক মনত পৰিলে মানে বৰ বেয়া লাগে তেতিয়া দিনত সেয়া চাওঁত আকৌ আকৌ আমাৰ তেতিয়া ষ্টেজ নাছিল ন হয় আজিকালিটো ষ্টেজত কৰে
অ আজিকালি নহয় নহয় হেৰি মানে সেইটো চাইডে আপোনালোকৰ সেইটো চাইডে ষ্টেজত কৰে কিন্তু আমাৰ ছাইডে ষ্টেজত এতিয়াও নকৰে ৰাখ ৰাখ অ ৰাখ হক ভাওনা হওক সেইটো চাইডে ষ্টেজত কৰে কিন্তু আমাৰ চাইডে ষ্টেজত একদম ন আমাৰ চাইডে হয় নামঘৰত নহয় মুকলি ফিল্ডত।
হ
মুকলি পথাৰত তাতেই কৰে মানে বা কাৰণ তেতিয়া মানুহখিনি চাৰিওকাষে বহি
অ সেই মাজ মাজতে এনেকে কৰে যে চাৰিওফালে মানুহ বহে সেই তেতিয়া তেনেকেই কৰে আমাৰ ভাওনা।
অ এতিয়া মানে কি হয় যে আমাৰ উ গাঁৱৰ মানুহ গাঁৱত পাতিলে হ'লেও ক'ৰবাত পাতিলে হ'লেও মানুহখিনি ছোৱালীখিনি বা হেৰিয় চাদন মেখেলা পিন্ধি গৈ নামঘৰভিতৰতে বহেগে মানে।
অ আহি বৰ ভাল পৰম্পৰাতো ৰক্ষা কৰি আছে।
হয় হয় হয় আতৰ পৰা অহা মানুহখিনি কোনোবাই চকীত বহিছে সেইটো মোক ক'ব ল নাই বা বা কোননেও নকয় কিন্তু গাঁৱৰ বা ওচৰৰ যোৱা মানুহখিনি সদায় তাতে বহেগে ভিতৰত।
উম
ভিতৰত চাইহে ভাল লাগে আমি কেনেকৈ সেই আগত বহি চাওঁ সেইটোহে আমাৰ
এইটো এটা মানে কি ক'ম আৰু সেই উৎসাহটো যে এ সেইটো কব নালাগে পাৰ কৰি থৈ আহিছো নহয়।
তাকে তাকো ঘৰৰ মানুহেওতো লয় ভাও। আপুনি কেনেকে আঁতৰ পৰাচাব পাৰে?
তাকে সেইটো জান দে কি ফূৰ্তি থাগে নহ ঘৰ মানুহ।
অঁ আৰু মানে সেই তাৰ ভাওনা ভাগ মই বহুত। পাব বিচাৰো মানে ইয়াৰ পৰা কেতিয়াবা যাবলৈ অসুবিধা হৈ যায় কিন্তু মানে কেতিয়াবা নিমিলে আৰু ভগৱানে কৰিলে মই মিলাটোৱে বিচাৰো মানে মোৰ বহুত প্ৰিয় মানে। মানে মনটো শুদ্ধ কৰি দিয়ে। আপুনি যদি কেতিয়াবা হয় আপুনি চোৱাৰ ব্যৱস্থাটো কৰিব আপোনাৰ মানে যিয়ে নহওক কিবা পাক নাপাওক পিছৰ কথা আপুনি সেই ভাগ ৰাতি ভাওনা চাব লাগে একদম গাৰ নোম খিঞৰি আহিব মানে আপুনি চায়য়ে নিজে অনুভৱ কৰিব মানে।
তাতে নাটকখন ভাওঁনাখনো ভাওনা খনৰ নামটোতে হেৰি হয় কালিহত হব ন হয় দিয়
যেতিয়া মানে সাপডাল ওলাই আহে নহয় আপুনি মানে সঁচাই কৈছু কৃষ্ণ ভগৱানেহে যা
একদম অঁ অঁ মই শত্তিএটা আহিও যায় অঁ তেতিয়া।
এই চবৰে একদম গাৰ একদম জিকাৰ খাই যায় মানে মানুহখিনি।
সঁচাকে সঁচাকে দেই ভাগ্য দিয়া তোমালোকৰ তোমালোক
উম। নাই নাই ভাগ্য সকলোৰে আছে নাই নাই এতিয়া আ মানে আ আঁতৰত থকা পৰা অকমান যাবলৈ দিগদাৰ আঁতৰত যিহেতু থাকে কিন্তু হ'লেও যোৱাতটো মানে বিচাৰো মানে তাত গৈ পেলাই এপাক দুপাক চাবলে।
কেলে নহয়'নো?
অঁ সেইয়াই আৰু তাকে সে ব আৰু বা ন আৰু মই গ'লে আপোনাৰ ওচৰলৈ নিশ্চয় যাম আপুনি আচাৰ একদম ৰেডি কৰি ৰাখিব দেই।
থম থম আছে মই বনাইছো এইবাৰ। আহিবা দিয়া ন ঠিক আছে বাৰু দিয়া অ এতিয়া,
উম